ত
এ আছো ইনে বহি ক?
এই দাভালে গৈছিলোঁ আহিছোঁ এতিয়া।
কেলে?
মই এই কালিয়ে ছোৱালীয়ে মইনা দাহঁতৰ ছোৱালীয়ে কান্দিলে তাত থাকিব গৈছিলো।
তাৰপাছত আজি, এ দা ধৰা।
অ'।
তাৰপিছত আজি বোকা দিছিলে বোকা ৰুই পেলাই এতিয়া থৈ গৈছেহি।
কোনে থলে?
সিয়ে থ'লেহি।
অহ, তই ইয়াতে কি কৰিছ এ এনে আক ওলাই আহিছ
পেহাই গৌ বান্ধী আছে পেহী আছে জানো কি কৰি আছে।
তহতৰ বোকা দিব পৰা হোৱা নাই নি?
ই আমা হালেই বোৱা নাই।
অহ',
আজি বোকা ৰুব ৰুদ দিছিলেনে এ এতিয়া সন্ধিয়া সময়ত আহিছো বোকা দিছিলে নে?
বোকা আছে। দিছিল ৰুলো কটিয়া নাই অকমান থাকিল। কাইলে ৰাতিপুৱা মায় ৰুব।
অ', অ',
কঠীয়া ববৌহঁতৰ অকমান ৰুই থৈ আহিলোঁ আহ
পাছফালৰখিনি হ'ল নে কি?
পাছফালে অকমান আছে কাইলৈলে হৈ যাব। কঠীয়া নাই আকৌ তুলি -তুলি কঠীয়া।
বৌ -বৌ হতৰ বোকা দি আছে নেকি?
দি থছিল কালি দি থৈছিল আজি সেই হাল খটি যে। তাৰপা সেইকণকে ৰুইছিল আ
আ সিমানে লুংগে চাগে।
অ', অ', তই অকলে ৰুইছিলি নে মাও ৰুইছিলে?
মায়ে কঠীয়া তুলিছিল মই ৰুইছিলো।
অ, ইয়াতে থাকোনতে যাবি আকৌ অকমান ৰুই দিবিগে।
মই যামেই আজি চুম আহিব।
অহ', নহয় আকৌ আহিলে বৌ -বৌ হতৰ বোকা দি থাকিলে অকমান ৰুই দিবিগে চাউল পাত। কেতিয়াবা কিবা এটা দিয়ে নহয়।
উম, চুম আহিব লোৱা আহিব উম।
অ', অ', কেইদিনমান থাকিব নে কি?
ল'ৰা হেই গমৰ বন্ধ জেন হেই ইয়াতে কি অকলে -অকলে লবলে পোৱা নাই। তাক চিনেমা চাবলৈ যাবলৈ আহিবলে লাগে। ঘৰৰ পৰা যাবলে পোৱা নাই বোকা দি আছে যে।
অ', অ', ককা দেউতা নাতি আৰু হাতী চাবলে যাব চাগে।
জানো হয় পাই।
উম, এতিয়া চিনেমা হলত এতিয়া চিনেমা হলত সেইখনহে চলি আছে।
উম, ভাত কেহেৰে খালি দুপৰীয়া?
ভাত দুপৰীয়া ডিম আছিলে আলু ভাজি বনাইছিলে তাৰপিছত মই নেখাও বৰত ধুন্দুলি, আলু এনেকে কিবা কিবি বনাইছিলে দালি
আচাৰ সেয়া ধুন্দুলি।
মই বোলো দিম না খাব বা, কেতিয়াবা এৰিলি বুলি ক'ব লি
এইয়া ডিম খাওঁ কেলে নাখাওঁ ন'।
ফনটো বহুত দিনৰ মূৰত গৈছে অ।
অ, পইচা সোমালে নি তো?
নাই প্ৰচেচিঙত আছে।
মোৰ প্ৰচেচিঙতে আছে।
ন সোময় কি হ'ল জানো, হেই লিষ্টখনো নোলাই হেৰি কৰিলে।
অ মোৰ ভাগতো আগৰ পাই নোলাই।
উম এইটো আৰু বেছিদিন নচলে আও।
অহ।
মানুহক দি, মানুহক দি আমনি লাগিল।
অহ।
উম।
মায় কি কৰিছে?
মা আছে ঘৰত।
তইনো ক'ত আছ?
মই এই সিহঁত ঘৰ শিলত ওপৰত বহি আছো।
অঁহ।
ছোৱালীহত আহিছা না লৰাহঁত হা?
উ খোৱাহঁতৰ বোকা দিছিলে নে?
দিছিল আদাই। ‌সে সেই ডাঙ কান না দিয়া।
ডাং খুৰা হতৰ আৰু কিমান আছে?
আছে সৰহকে আছে সিহঁতৰ। গৰু সেহঁতি আছে। হা?
পাছফালে কিমান আছে?
আছে সিহঁতৰ। প্ৰফুল খুৰা হতৰ খিনি আছে। নিজৰ এডৰা আছে নেকি!
অ, অ, দাং খুৰাহেতৰ কি এডাই হ'ল নেকি আজি?
স'ও খোৱা হতে হে আদায় হ'ল।
অহ কেতিয়া এদাই হল আজিনে কালি? অহ।
মানুহ ধেৰ আহিগল জণীলে গৈছে আৰু টেনচন।
অকল তেনেহলে আগফালকনহে আছে।
অ আমাৰো কাইলৈ হলে আগফাল লগতে থাকিব, আগফাল শাউন
আকৌ ভদেশ্বৰ ঘৰ লৈছিলে নহয় সেয়া ৰোলে জানো?
সেয়াই হল, কালিয়া আজিয়ে ৰোলে আদাই।
অহ, অহ।
খুই নোৱাই আজি ৰাতিপুৱা পথাৰতে।
অহ, অহ। কিহে বোকা দিছে, ট্ৰেক্টৰে নে গৰুৱে?
ট্ৰেক্টৰে দি থৈছিল।
অ অ আজিকালি আৰু ট্ৰেক্টৰে গোটেইখন।
অ তহতৰ কেতিয়া পাতিব।
আমাৰ হালে বোৱা নাই, পানীয়ে নাই, কপা দিব আমাৰ বোকা। আমাৰ বোকা শাওন মান, কঠীয়া আমাৰ ডাঙৰে হৈছে। শাওন মানৰ পৰা ৰুবলৈ হ'ব নেকি? শাওন পোন্ধৰ ষোল্ল তাৰিখ মানৰ পা।
অহ। ৰাতি ভাত কিহে বনাও?
জানো ৰাতি কিহে বনাই, আঁতহি আহিব পৰা নাই তই।
আঁতৰিয়ে আহিছোঁ, এইটো আহিলে আকৌ ফিল্ডৰ পৰা আহি বল লৈকে, এই',
উম', এই', কাম-কাম কৰিবলে গৈছিলি নে নাই?
কাম এৰিলে, আমনি লাগিল',
অ কি কৰে এতিয়া?
এতিয়া কঠীয়া তুলিছে সেয়াই কাম।
অ কঠীয়ানো কেডাল তুলিছে, সেয়া কঠীয়া যদি ৰুবলৈ নোজোৰে।
তাকেহে', এইবোৰ বোৱা হ'লে ভাগৰ লাগে আকৌ',
উম',
অহ',
অ', ববাক গা বেয়া বুলি কৈছে নহয় ভাল হৈছে নে?
ববাৰ গা ভাল নহয় বহি আছে', কালি বৰষুণত তিতিলে আকৌ, যা', - যা', প', -পঠিয়াই আছে চবে, নাহে',
উম',
তেওঁ ৰ'দতহে কাম কৰিব পাৰে, বৰষুণত নোৱাৰে নহয়',
তেওঁ বৰষুণত যাবই নালাগে',
গ', -গৈ', -গৈছে', বৰষুণ পথাৰতে দিলে আকৌ', পঠিয়াই আছে নাহে আকৌ',
ছাতি এটাৰ লগত নহ'লে, মূৰত পলিথিন এটা ভৰাই যাব লাগে',
উম',
অকমানতে জ্বৰ হোৱা মানুহ',
উম', অহ',
সৰু ছোৱালীহঁতে কি কৰিছে?
সেইজনী, সৰু ছোৱালীয়ে দৌৰি ফুৰিছে',
আজি বৰষুণ দিছিলে নে?
নাই দিয়া কালি দিছিল, তহঁতৰ ফালে দিছিল নে কি নো?
উম', আজি ৰাতিপুৱা অকমান দিছিলে, চাৰি টোপাল মান পৰিছিলে',
নাই দিয়া',
ৰাতিপুৱা দিছিলে আৰু নাই দিয়া',
ক', হেল্ল', মই ৰাস্তাত আছোঁ হি, সিহঁতৰ মাতকেইটা ডাঙৰ নহয় জানোঁ',
ৰাম', ইমান চিঞৰিছে নে',
উ', সৰু ছোৱালী, সৰু ছোৱালীক চিঞৰি আছে',
ইমান চিঞৰিছে পাই',
মাটি কিমান ৰোলি?
আজি এবিঘা আছিলে',
অহ',
এবিঘা দীঘল কে?
চিমেণ্ট চাপৰি দলং খন বনাইছে নাই?
একো কৰাই নাই',
অহ',
এতিয়া নবনাব সপাই',
অহ',
জানোঁ কেতিয়া কৰে',
উম',
কেম পাতিছেহে',
উ অহ বহুত দিন আছে চা
উম বহুত দিন আছে।
তহঁতৰ মাটি ৰোৱালে হব চাগে।
জানা, আমাৰ মাটি ৰোৱালেও নহ'ব মাটি ৰোৱা পাছতহে যদি হয়',
আমাৰ ইফালে খান্দি-খান্দি পানী পাইপ বহুৱাইছে', টেক্টৰে খান্দিছে', টেক্টৰত মেচিনটো লগাই খান্দিছে, আমাৰ ফালে পাইপ বহুৱালে',
অহ এইবাৰ বহু বহুৱাইছে ছে নি?
এবাৰ দিছে অ', ৱাটাৰ চাপ্লাইতটো বন্ধই হৈ আছিল।
অহ, নহয় আগতে, আগতে পানী পাইপ দিয়া আছিলে যে, সেইকাৰণে কৈছো।
আমাৰ ফালে পানী দিয়ে ঠিকেই এইফালে এতিয়া বহুৱাই আছে, গাঁত খানি খানি। হেৰি মানুহে হেৰি কৰা নাই, মেচিনে হেৰি কৰিছে, দিব চবতে গ'ল, দলংলৈকে দিছে।
অহ। ভালেই কৰিছে।
অ'হ।
সেইকণ, সেইকণ পানী হলে কিমান ৰেহাই মানুহৰ।
সেই কণ পানীহে খাই ভাল লাগে আক, টেপৰ পানী
অ'হ, আমাৰ অভ্যয়াস হৈ গ'ল, এতিয়া বেলেগৰ পানীবোৰ আমি ডাঠ ডাঠ পাওঁ।
উম, খাই ভাল নালাগে।
অ'হ, পাইপৰ পানীবোৰ পাতল নহয় জানো।
অ'হ।
ছুম কি আজিয়ে আহিব?
আহিব অ' আজি।
লৰাটো লৈ আহিব, সোনকালে আহিব নোৱাৱে।
হেহেতৰ বোকা দি থৈ আহিব এতিয়া, কাইলে নাযায় আকৌ।
অ'।
বোকা দি হ'ল হপায়, এতিয়া ওলাইছে এ নাজানো
সিহঁতৰ ইমান, ইমান মাটি নে, সদায় বোকা দিয়ে থাকে।
ন হেতৰ মাটি ৰোৱা বেছি দিন না হোৱা নহয়।
অ'হ।
অহ, ছোৱালীহত নহা নেকি, তহতৰ লৰা হত?
নাই মোমায়েকৰ ঘলে গল।
কেতিয়া?
মাকহঁতে মাটি ৰুব গৈছিলে, আজি গৈ।
ছোৱালী তেনত, মোমাইকৰ ঘৰলে গৈছে নে ফুৰিবলে।
এ নাই এতিয়া, এতি মা ঘৰত কেতিয়াবাতে গল, বাপেকে জীয়েকে এতিয়া গৈছে, আহিবগৈ।
অ', নীলখ?
গৈছে আও, ট্ৰেইনত পালে বুলিয়ে যে তাই কি কলকো নাযাব নি আও।
নীল হলে গৈছে নে?
অ'হ।
অ তহতৰ মাহতে শুৱাল কুছিলে কেতিয়া যাব?
আজি ৰাতি ট্ৰেইনত যাব।
অ'হ।
আজি তহঁতৰ তাৰপা যে ৰাতি যে ট্ৰেইনখন যে যায়, গুৱাহাটী
সেইখনত যাব।
উম
হ'ব দে মোৰ কাম এটা আছে কৰি লওঁ।
হ'ব।